হেল্ল', ভালে আছা নে তুমি? মোৰো ভালেই দেই বহুত দিন তোমাৰ লগত ফোন কৰা নাই। সেইকাৰণে হয় ভাবিলো আজি ফোন কৰো
অ ভালে কৰিলা পাই। মোৰ কৰাই হোৱা ন, মই কৰিম-কৰিম বুলিয়ে নহৈছেগে কি কবা আৰু কামত ইমান ব্যস্ত হৈ যাও নহয়। এই নহয়গেই, মই তোমাৰ ওচৰত যাম বুলিয়ে আছো! এ, সময় মিলিলে বোলো, যাম তোমাৰ ওচৰলে।
অ', আহিব
তুমিও না তুমিও নাহা আকৌ, মোক লগ কৰিবলে।
তাকে সময়েই নহয় বুজিছা। দিনৰ পৰা গধলি, গধুলিলেকে এ ব্যস্ত নিচিনাই, আহিবলৈ সময়ে নিমিলে কিবা।
অ', ঠিকে ঠিকে।
আজি দিনত, হয়, হয় তুমি দিনৰ আহাৰ আজি কি গ্ৰহণ কৰিলা?
আজি যে, মই এই মাছেৰেহে খালো বাৰু দেই।
অ', মাছ ন!
হয়, হয় তেনেকে, তুমি পিছে কিহেদি খালা?
আজি মই, মইও মাছে দিয়ে খালো পিছে। তিতা কেৰেলা ভাজি ভাজি, দাংবদি ভাজি। আকৌ, তোমাৰে ঢেঁক চানা লগত বনাইছিলে, লগত দাইল আৰু মাছ ফ্ৰাই কৰিছিলে।
অ', আমাৰ আজি একে, একে হৈ গ'ল যেন পাইছো।
তাকে, তাকে দেই দুয়োজনী একদম পুৰা মিলি গ'ল দেই।
হা! হা! হা! ঠিকেই।
পিছে মাছৰ আঞ্জাকন কেনেকে বনালা তুমি?
আজি যে, মই মাছৰ আঞ্জাকণ এই সৰিয়হ দি বনালো। বহুত দিন মন গৈ আছিলে, এই এনে তেওঁ, আমি এনেকে খোৱা হয়। কিন্তু, খালি আমি সেই সৰিয়হেদি খুৱাই নহয় নহয়। আচাৰ আঞ্জাখন হে তাকে ভাবিলো। আজি বোলো, সেই সৰীয়হ দি বনাও নিকি।
অ', ভালেই কৰিলা দেই।
পিছে তুমি কেনেকে খালা?
মইতো আজি বাৰু, মাছটো অকল ফ্ৰাই কৰি হে খালো। এনেই তোমাৰ বনালে মানে ফুলকবি তোমাৰ, সৰিয়হৰ লগতে বিলাহী, আলু সেনেকে কৰি বনাও দেই। তোমাৰ পি চাই ভাল লাগে নাই? সি আলু মাছে এনেকে খাই কেনে
অ বিলাহীও কিন্তু বৰ ভাল লাগে আকৌ। আমাৰ সেই মইতো এনেই বিলাহীত বনাম বুলি আছিলো। খালি সে বিলাহী আকৌ আজি শেষ এ হৈ থাকিলে নহয়।
অ খা বাপেকে।
সদায় আমি যদি বিলাহীয়েদি খাই থাকো আজি বোলো অলপ বেলেগ কৰোঁ দিয়া।
ই নতুন এটা ৰেচিপি হৈ গ'ল ন।
অ তাকেইতো এনেকে নহলে বনোৱা নহয় নহয়। সেই বুলি ভাবিলো আজি সৰিয়হ দিয়ে বনাই চাওচোন। কেনেকুৱা হয়।
তাত সৰিয় সৰিয়ত চাগে তুমি আন্দা, নহৰু এনেকে কৰি পুৰা বাতি দিয়া চাগে ন?
হয় হয় সেনেকে কৰি পেনে পুৰা বাতি পেনে এনেক- কে সেনেকে কৰি পেনে বনাওঁ। তুমি পিছে মোৰ হৰ মোৰ হাত তে সৰিয়হৰ হেৰি খোৱা নাই চাগে। কে ন।
খৰাই খোৱা দেইত।
এ আহিবা আহিবা এ আহিবা এইবাত তোমাক তেনেহলে সৰিয়হ দিয়ে খুৱাই পঠিয়াম।
নিশ্চয় নিশ্চয় লগতে মাংস চাগ ভাল পোৱা তুমি?
ভাল পাওঁ ভাল পাওঁ মাংস বাৰু ভাল পাওঁ মাংসটো মোৰ বেছি প্ৰিয় বুলি কলেও বেয়া নহয় দিয়াচোন।
হয় হয় ছাগলী ভাল পোৱা নে ব্ৰইলাৰ ভাল পোৱা নে লোকেল ভাল পোৱা কি ভাল পোৱা তুমি খাই কিনে?
এ ছাগলী বাৰু মই ইমান নাখাওঁ। পিছে বেছিকে লোক লোকেল নহলে সেই ব্ৰইলাৰহে খোৱা হয় বাৰু দেই।
অ ঠিকেই গাহৰিতটো মই বহুতেই ভাল। পওঁ দেই গাহৰিৰ অবিহনে নহবয়ই আৰু
ঠিকেই ঠিক আজিকালি বহুতে আকৌ ভাল পায় বাৰু হয় এইটো মোৰ আকৌ সৰু পাই খোৱাই নহ'ল বাৰু মানে অ সেই নাখায় নাখাই পেনে খাব নোৱাৰা হৈ থাকিলো নহয়
ই তুমি গাহৰি তুমি খৰিচা দি কেনে খাই চাবা তেতিয়াহে কবা এবাৰ খালে তুমি দহ বাৰ লাত মাৰিলেও নেৰিবা
তাকেন তেনেহ'লেত তোমাৰ ওচৰ যাব লাগিব যেন পাইছো খাবলৈ খোৱাবা নাই পিছে
অ খুৱাম খুৱাম আহিবা আকৌ খৰিচা দিি গাহৰি খাবলৈ কাৰণে
কেনেকে বনালা তাৰ পদ্ধতিৰে মোকো কোৱাচোন আজি মই শুনো
আজিতোত মই মাছটো ফ্ৰাই কৰি কেনে খালো বাৰু এনেই প্ৰায় তোমাৰ ফুলকবি আলু মটৰ বিলাহী এনেকে ৰেচি এনেকে মানে বনাওঁ আৰু ভাল লাগে থুপথুপীয়া কৈ
তেনেকে কৰিয়ে ভাল লাগে বাৰু খাই
উম
বেছিভাগকৈ আমি তেলত এনেকে হেৰি কৰিহে খাওঁ উহো এনেকে আঞ্জা কৰি বনোৱা বহুত কমে হয, হয় নে নহয় বাৰু
হয় হয় লগতে বইল কৰিও মাছতো খাব পৰা যায়
অ সেইটো বৰ তু ভিক আৰুক দেই
বহুত ভাল মানে তুমাৰ এই মাছ টো অকনমান কেৰাহীত গৰম কৰি ললা এনেই আৰু এখন কেৰাহত তাৰপাছত তাতে তোমাৰ আলু সেনেকে বইল কৰি কেনে অলপ পানী দি আলু খিনি লগতে আদা নহৰু বিলাহী লগতে মাছো এনেকে দি দিলা। ধুনীয়াকে উতল যেতিয়া আহি আৰু তাত খৰিচা অকনমান দি দিয়া আৰু খাবা আৰু বইল মাছ আৰু।
চাবলৈ গ'লে আমাৰ স্বাস্থ্য হিচাপেও সেইটো বৰ ভাল। হয় হয় বাৰু যিমানকে আমি তেল খাওঁ সেইবাৰ স্বাস্থ্য কাৰণেও বহুত বেয়া।
বহুত বেয়া বহুত বেয়া কাৰণ আজিকালিতো
আজিকালিতো তোমাৰ বেমাৰে পতককে আমাক পায় স্বাস্থ্যৰ মানে বহুত সোনকালে বেয়া হয়। কাৰণ আমি তেলতো বহুত বে ছি খাওঁ যে।
হম হম সেই সেই গৈ পেনে আমাৰ হৃদয় হৃদয় ৰোগ হয়গে নইবা আপোনাৰ বেলেগ কিবা কিবি বেমাৰে পায়।
পাইগে হয় চব বস্তুৱে উম তেলৰ তেলতে চব বস্তু টো মানে ভেজাল বুলিয় কব পাৰি।
ঠিকেই ঠিকে একদম ঠিক কৈছা তুমি দেই তুমি পিছে ঘৰত বনোৱা ব খাদ্য খাই বেছি ভাল পোৱা নে বাহিৰৰ খাদ্য খায়?
মই পিছে ঘৰত বনোৱা খাদ্যহে বেছি ভাল
অ ঠিকেই ঠিকেই মোৰো একেই দিয়া তোমাৰ নিচিনা। চিনাই।
কাৰণ ঘৰত বনোৱাৰো কোনো ঘৰতে তুমি ধুনীয়াকে চাফ চিকুণ কৰিও বনাব পাৰা। আৰু হোটেলত ত আমি চাই নাথাকো ন কেনেকে বনাই। লেতেৰাকে বনাই নে ধোৱে নে নোধোৱে হয় নে নহয় বাৰু আৰু ঘৰত বনোৱা তোমাৰ মাৰ হাতৰ হওক মোৰ হাতৰ হওক চবৰে এটা খোৱা সোৱাদেই বেলেগ।
হম হুম হুম বাহিৰত সে তুনো হোৱাতনো ক'ত পাবা?
ক'ত পাবা অকল মচলাৰ ওপৰতে নিৰ্ভৰ কৰে।
ঠিকেই চব খাদ্য আজিকালি মছলাই আৰু বাকী তুমি এনেই বহুত মানে স্বাস থ হিচাপে ভাল বুলি ক'লেমানে তুমি সেইবোৰ খাবই নোৱাৰা চুবই নোৱাৰা ম
নোৱাৰো নোৱাৰো।। নোৱাৰা। কাৰণ আমি ঘৰত পুৰা ধুনীয়া কেতিয়াও হব নোৱাৰে ঘৰত আৰু চবৰ লগতে খাইয়ো।। ভাল লাগে দিয়া।
অ খাইয়ো ভাল লাগে লগতে গোটেইখিনি।। মিলি পেনে।। আৰু ঘৰত সেনেকৈ বনাই পেলাই আমি একেলগে খোৱাত।। সেইতোৰ মজাই বেলেগ। মই পিছে সেই ভিতৰে ভাল পাওঁ। মাছৰ পিতিকা খাওঁ বাৰু দেই মই।।
তাত যেনেকে আদ।
এই যে।। হয় হয়।
আদা তোমাৰ ধৰা। পিয়া।। পিয়াজ জলকীয়া দি কেনে।। ধুনীয়াকে যে এখন পিটিকা বনাই।।
অ হ নকবা আৰু তুমি আৰু মুখত মোৰ পানীয়ে ওলাবা।।
তাকে তাকে সেই মাছৰ।। পিটিকা খালে তুমি সঁচাকে কিন্তু বহুতেই ভাল দেই।
সচাঁ কে পায়। আমি যোনখিনি ঘৰত খাওঁ সেই বস্তুটোৰ সোৱাদেই বেলেগ। বনাই পিনি, আৰু যোনটো তুমি পাতত দি পিনে আমি সৰু মাছটো খাওঁ।।
অ সেইটোতো আৰু য়ে মজা। সেইটোতো আৰু য়ে মজা, তাত কোনো তোমাৰ তেলো।। ভাল তেলো বেছি দিব নালাগে কোনো ভেজ।। ভেজালো নাই। সৰু মাছতো তোমাৰ খায়ও।। তাৰ সোৱাদ।।
ঠিক ঠিকে ঠিকে কিন্তু সেই খাইয়ে বহুত ভাল লাগে।
ঘৰত চবৰে ভালনে তোমাৰ।
অ চবৰে ভালে বাৰু দিয়া ভগৱানে কৰাত। তোমালোকৰ পিছে?
আমাৰো চবৰে ভালেই দেই।
অ আৰু মাজে মাজে সেই ইতি সিতি হৈয়ে থাকে। অ ঠিকেই ঠিকেই তুমি যে কৰিলা, মোৰ বৰ ভাল লাগিলে। ঠিকেই ঠিকেই ইটি সিতি টো থাক।। সেই।। আহিলে মানে তোমাক আৰু সেই সৰিয়হৰ মাছ আঞ্জাখন খুৱাম আৰু আহিবা তেনেহ'লে
নিশ্চয় নিশ্চয় আজি পিছে ৰাতিলৈ আকৌ কি ৰান্ধিবা
ৰাতিলৈ তাকে ভাবিছো ইমান গধুৰ বস্তু একো নাখাওঁ নেকি বোলো সেইটো কাৰণে সেই আলু পিটিকাখনেই কৰিম বুলি ভাবিছোঁ সেই লগতে বেঙেনা বেঙেনা আৰু আলু পিটীকা আলুপিতিকা বুলি ক'ব পাৰা আৰু
অ সেইটো পিছে খাই মোৰ ব ভাল লাগে দেই
অ তাতে তুমি সৰু বিলাহী তাতে তুমি দি দিব পাৰা
কণ বিলাহী নিজ কবই নালাগে আৰু কণব কণ বিলাহী তোমাৰ ঘৰৰে চাগে ন কণ বিলাহী তোমালোকৰ
অ ঘৰে ঘৰে আমাৰ সেই বাৰীতে আছে নহয় সেই কাৰণে আৰু বেছিকৈ অ বেঙেনাও বাৰু এতিয়া আছে যে নোহোৱা নহয় বাৰু এতিয়া সেই বেঙেনা আৰু হেৰি লাগিছে
আমাৰ ঘৰলে আহিলে মানে কেতিয়াবা বণ বিলাহী তোমালোকৰ বাল শাক খাই চাম উম
অ অ সেইটো নিব লাগিবই তেনেহলে খাই চাবা তুমিও কেনেকুৱা লাগে
তাকে আহিলে মানে লৈ আহিবা কন বিলাহী আৰু বিলাহী কন বিলাহী আৰু লগতে বেঙেনা আৰু লগতে মা চৰ পিটিকাৰ লগত কি ধুনীয়াকে
বৰ ভাল লাগিব তোমালোক আৰ বাৰীত পিছে কি কি হয়
আলোকো আমাৰ বাৰীত বিশেষ নাই লাও পাবা আৰু তুমি লা জাতিলাও পাবা জাতিলাও মাছৰ লগত খাব পাৰিবা লগতে দাইলতো দি খাই জাতিলাও সেনেকেও খুৱাব পাৰিবা
অ সেইটোও ভাল লাগে বাৰু দেই আৰু ঘৰৰ বাৰী বস্তু আকৌ বৰ বেছি সোৱাদ নহয় বেলেগত
উম উম বেলেগ হ বেলেগ হয় বজাৰ বিলাক ভেজাল থাকে ন ঘৰৰ বিলাক তাকে থিক ঠিক আছে দিয়া তুমি আমাৰ ঘৰলৈ আহিলে মানে মই তোমাক ধুনীয়াকে বনাই কেনে খুৱাম দেই
অ ঠিক আছে দিয়া মই তোমাক লৈ যাম বাৰু তেনে হ'লে অ ঠিক আছে দিয়া থৈছো বাৰু দেই অ অ ঠিক আছে ঠিক আছে থৈছো বাৰু